কি কৰিছ?
হেই আইচক্ৰীম খাই আছিলো মই।
অ'।
তই কি কৰিছ?
আছিলো।
অ', হক দে মনত পেলাই আছে চাগে তই ঘৰত আ'ছ কাৰণে আমাৰ এখেতেও ফোন মাৰিছিলে মই বোলো ওহু। হয় দে। তাহাতে বিয়াৰ আগত প্ৰথমতে ওচৰত ঠাই ৰাখি দিব বিচাৰে। বিয়াৰ পিছত ঘৰত ক'লে ভালেই পায়।
সেইটোৱে এক্টিং কৰি থাকা আমাৰ আগত
অ', হ' হ। আমাৰ বাহতৰ ক্ষেত্ৰতে দেখো নহয় ডাঙৰ বা। ভিনদেউক কওঁ আৰু আজ আজি বাক বুলিবা থাকাকে লৈ যাম ঘৰত তেতিয়া ভিন্দৌৱে কয় নিয়া, নিয়া, নিয়া একো নকও বেয়া নাপাও নিয়া অ'। হু হু ব জমনি হৈ থাকে।
অ', হয় এইবিলাক বিয়াৰ পিছত জমনি হৈ থাকে এইবিলাক। কাজিয়া লাগা যায় তাৰপিছত ইমান সৰু সৰু কথাত কাজিয়া লগা যায় সেইবিলাক চবৰ আগতে কৈ কৈ হাঁহি থাকা যায় আৰু।
উম।
সেইটোৱে কাজিয়া থাকিলে মৰম থাকিবই। মৰম থাকিলে কাজিয়া থাকিবই।
তাকে মই ইহঁতক কৈছো অকণ বোলো ফুৰিব কৰিব ওলাই যাওঁ।
উম তাকে ফুৰিব যাব পৰা যায়। কি কলে?
অ এই পইচা পাতি কেইটামান বোলে মিলাই লই তেতিয়া পাৰিব আৰু।
কি কলি?
পইচা পাতি কেইটামান মিলাই ল তেতিয়াহে
অ অ হয় বাৰু সেইটো কথা।
বাকী মাহতে কি কৰিছে?
এনে আছে দে মই আইচ ক্ৰীম যেত চক্ৰবাৰ বুলি যিটো কয়।
আহ।
ষ্টিকডাল থাকে যে
অ এই ভিতৰত যে হেৰি বগা বগা। কেক,
অ ওপৰত ওপৰত যে ওপৰত যে চকলেটৰ লেয়াৰ এটা থাকে আছ কবাৰ বুলি কয় বৰ ভাল লাগে। আমাৰ মানে গাঁৱতে দোকান এখন আইচ ক্ৰীম চাইচ ক্ৰীম চব আনে।
যা যদি সেইফালে যাও কিনিবই লাগিব আৰু
অ দোকানখনৰ নাম হৈছে দাক গ্ৰচাৰী। ষ্টৰ। আমাৰ এই আই তাহঁতৰ ঘৰৰ মুখৰ আগৰ দোকানখন যে
আহ।
সেইখন দোকান। একে মানে কি আইচ ক্ৰীম লাগে চব পা বস্তু। চব পোৱা যায় মানে সেই মাজতে কেইদিনমান নাছিলে। মানে ষ্টকত শেষ হৈ গৈছে। আছিলে এতিয়া আকৌ আনিছেহে আনা গম
ইমান গৰম দিন মোৰ সেইফালে গলে তাৰাপাই খাব লাগিব।
আহিবিচোন নহ'লেটো নাহাই হ'লি খোজ কাঢ়িবলৈও।
উম যাব লাগিব। এ গৰম দিনত যাব গ মন নাযায় ক'তো মানে ওলাই আকৈ সেনেকে।
অহাকালি আহিবি নহলে খোজ কাঢ়ি আহিম যে সঁচাই কৈছ নে সিদিনা নিচিনা মিছা কৈছ সিদিনা যে নাহিছিলি। অ
আহ। তাকে সেইটো সময়তহে গম পোৱা যাব। এতিয়াতো মনততো পাৰিয়ে, তাৰ পিছত আকৌ সেইখিনি সময়ত যদি এলাহ লাগে তেতিয়া
অ' বৰষুণো পৰি যাব পাৰে হয় বাৰু।
উম, সেইটোৱে।
পুখুৰীৰ ফালে যাবলৈ বৰ মন গৈ আছে মোৰ, ইমান ধুনীয়া বতাহ পৰিৱেশ। কালিলে পাৰ যদি আহিবি বুজিছ। অ' ঘৰতে বুট - বুট - বুট যদি তিয়াই থৈ দিও, হয়। তাৰপিছত তিয়াই থোৱা বুট যদি ভাজি, তাৰ লগত নেমু নেমু মানে কাটি কাটি সৰু সৰুকে কাটি পিয়াঁজ, ‌উম। মানে চে তি দিয়াতটো সোৱাদ এটা বেলেগ, কাটি দিয়াতটো সোৱাদ এটা বেলেগ। কাটি দিয়া টোত সোৱাদটো বেলেগ যে সেইটো কাৰণে কৈছো। অ' পিয়াজৰ লগত জলকীয়া কাটিয়ে তেনেকে খাবলৈও মজা এটা লাগে।
উম।
লগতে আচাৰ অকমান দি ল'লে আৰু সোৱাদ বাঢ়ি যায় আৰু, বৰ ধুনীয়া লাগে। কবই নালাগে আৰু সোৱাদে বেলেগ।
এ‌ - এবাৰ কলেজত খাইছিলো তেনেকে, মায়ে মানে বগৰী আচাৰ বনাইছিল মই লৈ গৈছিলো, তাৰপিছত এনেকে এজনীয়ে আনিছিলে বুট চুট তেনেকে মিক্স কৰি পেলাই মানে আমি পিয়াজ চিয়াজ কাটি কৰি পেলে ধুনীয়াক মিছল টাইপ একদম পুৰা জ্বলা দি পেলাই খাইছিলো, বহুত ধুনীয়া লাগিছিলে।
আৰু যে এই মামা ভুজিয়াটো যে
এই সেইটোৰ কথা নক
মামা ভুজিয়াটো আদা আছ তাৰ লগত খাই বৰ ভাল লাগে।
উম। অ' আগতে যে আমি খাইছিলো নহৰু আচাৰ, আদা আচাৰ এইগিটা যে নোখোৱা হ'লো কিন্তু যে এতিয়াও মানে সোৱাদটো যে মুখত আছে আৰু।
তই কেতিয়া খাইছিলি একে লাষ্ট?
উম, এ হৈছে এবছৰ মানেই হল চাগে নাই খোৱা।
মই খায়ে থাকো যেনিবা, ভাল লাগে যে খায়। মই হেৰি কৰো এনেকে মামা চানা এটকীয়া এটকীয়া পেকেট বোৰ কিনো। কিনি গোটেই খিনি খুলি খুলি অ সেয়া গোটেই খিনি খুলি খুলি এটা বা। ৰাতিত ভৰাই লওঁ দহটাামান পেকেট। এইটো কিয় পেকেট আৰু। মানুহ থাকে। দহটা দহটা মান। কিনি। বাতি এটাত সোমোৱাই লৈ তাৰপিছত। তাৰ আদা চাৰৰ পেকেট কিনিম এটকীয়া এটকীয়া। তাৰ পিছত শেই গি। এটা উলিয়াই উলিয়াই লৈ বা। টোত দিম। চামুচ এপাতেদি। পুৰা মিক্স কৰি দিম আৰু তাৰ পিছত খাবিও। বহুত সোৱাদ লাগে। বহুত ভাল লাগে মুঠত। খাই বহুত ধুনীয়া হয়। মই খাই বৰ ভাল পাওঁ তেনেকে। তাতে যদি আৰু চা। না অলপ কিবা অলপ দি দিয়া যায় আৰু চৈয়া চিক।
অ।
বৰ ভাল লাগে খাই।
উমম। মও ভাল পাওঁ বহুত খাই। মানে বেলেগ চানাতক কে বেলেগ সৰু সৰু চানা বিলাকতক কে মানে এইটো চানা। বহুত বেছি প্ৰিয় মানে মোৰ।
উম, হয়।
তাৰপিছত মইটো সেয়াআ এই চুইট কৰ্ণ কিটা যে।
উম। চুইট কৰ্ণ, ক'ত পায় বুজা নাই মই। উম
এইয়া চুইট কৰ্ণ কেইটা, এয়া সোৱাদটো মানে ছেম চিনেমা হলত যে আমি যে পপকৰ্ণ কেইটা খাওঁ যে।
অ।
নেই তেনেকুৱা নিচিনা।
ঘৰত কি বনাব লাগে নে কি?
নাই কিনিব পাৰি।
ক'ত পায়?
দহ টকা লয় মাত্ৰ এই দোকানে চোকানে পাবি কৰবাত।
অ' সেইটো মিঠা মিঠা হয় জানো?
অ মিঠা মিঠা বহুত ধুনীয়া লাগে। খাই কেৰম অঅ তেনেকে কেৰমেল দিয়া। তেনেকুৱা।
অ' তই কোৱাটো মই অলপ ধৰিব পাৰিছো নেকি? মানে মই কিন্তু এই। আৰু এটা পায় হা যোৰা বাটৰ সেইখিনিত পায়। তিৰিচ টকীয়া মাক হয়, হয়, মানে ত্ৰিশ টকা লয়। পেকেটটো মানে একে গোটেটো একে ক'বই নালাগে বৰ লাগে গুল গুলকে থাকে কৈখিনি
অ', এই এনেকুৱাই চাগে খালি সৰু যে সৰু পেকেটটো পায় ন' সেইটোৰে।
টো নিচিনাই পাওঁ মানে সেইটো কাৰণে মই খোৱা নাই। বাকী ত্ৰিশ টকীয়াটো যেতিয়া এতিয়া মানে সেইটো ত্ৰিশ টকাই লয় মানে সেইটো কাৰণে ত্ৰিশ টকীয়া বুলিয়ে জানো আৰু মই। সেই দোকান খিনিত ৰখি লওঁ ন' অ', নহয়, নহয় মই। যিটোৰ কথা কৈছো সেইটো অকল ত্ৰিশ টকাই লয়। সেইটো যোৰাবাটত মানে সেইখিনি ৰখিলে মানে সেইটো বিচাৰোৱে আৰু। বৰ ভাল লাগে। খাই মই সেইটো বৰ ভাল পাওঁ।
মও ভাল পাওঁ বহুত বেছিকে মানে বেলেগ নৰ্মেল প'পকৰ্ণতকে মই সেইটো বেছি ভাল পাওঁ।
উম, বহুত ভাল লাগে খাই আকৌ হেৰিত যে এইটো চিনেমা হ'লত যে গৈ পেলাই খাওঁ খ
অ', উম, সেইটোৱে সেইটো নিচিনাই সোৱাদটো।
সেইটো কেৰেমেল হেইটো চিজ কেৰেমেল টো যিটো কয় নহ টো বৰ ভাল লাগে। মই বহুত ভাল পাওঁ মই গলে চিনেমা হ'লত মানে চিনেমা চোৱা নহয় আৰু সেইটোহে সেইটো খাবলেহে যেন যোৱা যায় তেনেকুৱ
আৰু চিনেমা হ'লত যে পাই যে বিশেষকে মৰিগাওঁ চিনেমা হ'লত য়া পে টিচ কিটা যে পায় যে ভেজ পেটিচ বুলি যে কয় সেইটোও খাই মই বহুত ভাল পাওঁ বহুত ধুনীয়া লাগে মানে। দোকানত বনোৱা পেটিচৰ নিচিনা নহয় সেইকেইটা।
অ', সেয়াত বনোৱা কেইটা বেলেগে সোৱাদটো অ', দামটো লয় বাৰু কিন্তু আকৌ কিন্তু মই এটা কথাহে মানে বেয়া পালো দেই। এনেকে মানে চিনেমা হলত মৰিগাওঁটোতে দেখিছো বাৰু মানে পেপছি বুলি লিখি। লিখা থাকে। মানুহেতো পেপচি বুলিয়ে খাব। বিচাৰিব ন যেনেকে মই যেনেকে ককা ক'লা খাই মই বেয়া পাও। কিন্তু পেপচিটো বুলি কলে বুৰে বোলে অলপ বোলে পাৰি আৰু সেনেকুৱা টাইপত বোলে টেষ্ট টো কৰি চাওঁ বুলিও যদি ভাবো কিন্তু সেহেঁতে কিন্তু ককাক কলাৰে হেৰি দি দিয়ে পেপচি মই সিদিনা নিজ চকু দি দেখিছো। ককা কলাৰ যিটো গিলাচ থাকে ন পেপচিৰ বটল এটা খুলিছে। এ কি নহয় ককা কলাৰ বটল এটা খুলিছে পেপচিৰ গিলাচটোত ঢালি দিছে।
উম।
সেইটো তো দে চোন বেয়া কাম কৰিছে। অনে চাইছো বটলটো ককা কলাৰ। কিন্তু ঢালি আছে পেপচিৰ পেকে গিলাচটোত অ কিন্তু তাহাঁতেতো। কিবা, টু ফৰটি এম এল নে কেনেকে থাকে যে সেইটোত। তো সেহঁতে এশ বিশ। টকা লয়। এটা আমি নিজে ব ত তলে কিনি খাব পাৰো।
অ সেইটোৱে।
সেইটোৱে কথাটো। সেইটো কাৰণে বেয়া লাগে উম মইতো চেণ্ডাৰ ফ্ৰুতে লৈ যাও। চেন্তাৰফ্ৰুত চুবাই চুবাই যাওৱে যিহেতু মুখত থেকা বস্তুটোনো কেনেকে পেলাম তেনেকুৱাই চুবাও বেছিভাগ আৰু এ চোবাই চোবাই বাথৰুমলৈ আহিলে আৰু বাথৰুমত এনেকে ডাষ্টবিনত পেলাই দিও। আৰু সেইটোয়ে আৰু-
উম।
সে অপেৰাৰ চিনেমা হল। টো চাবলে মই কিন্তু এবাৰো যোৱা নাই দেই।
আহ।
গৈছনে তই? এইয়া, নগাঁও বাইপাছত যে ৰিফ্ৰেচ, ক' বুলি এখন ৰেষ্ট,
মই দেখিছো এনে ফোনত। কিন্তু মই, হে, হ', গৈছো। ৰেষ্টুৰেণ্ট খনলে গৈছো। খাবলৈ কাৰণে, কিন্তু মই তাত চাই, চায় পোৱা নাই মানে?
অ, ময়ো চাই পোৱা নাই, ৰেষ্টুৰেন্ট খনতো কিন্তু খাইয়ো বৰ ধুনীয়া লাগে দেই। অ, ' দাম বোৰ বেছি গম পাইছো বাৰু অ', বৰ ভাল লাগে, মই এবাৰ খাইছিলো। তাত, মানে বৰ ভাল লাগে খাই। এই দামটো বেছি কাৰণে বেছি ভাগ নু, সোমাও আৰু, এই কি আৰু পেট, পেটতোহে ভৰাব লাগে বোলো। কেতিয়াবা সেনেকেই ভাবি লওঁ আৰু।
ফটো উঠা নহয় ৰে মোৰ বেছি, লাজ পাওঁ মানে বেছি মানুহ থাকিলে,
অ', নাই আমি যেতিয়া গৈছিলো ন', তেতিয়া ওপৰত গৈছিলো যে, তলতো থাকিব পাৰি। কিন্তু ওপৰৰতো মানে বন্ধ, কৰি ৰাখে বেছিভাগ, কিন্তু মানে আমি যি, গৈছিলো তে, এতিয়া মানে বহুত তলত, - ভিৰ হৈ আছিলে।
এ, মইও ওপৰত গৈছিলো। যেতিয়া মানে এ হেৰি তাত, বাৰ্থদে- পাৰ্টি এটা হয় আছ,
উম- উম সেয়া ওপৰত মানে অকেজন বিলাকৰ কাৰণেহে ৰাখে। যেতিয়া মানে দেখিলে, আমাৰ মানুহ সৰহকে গৈছিলো, মানে এই আমাৰ ভাইটি স্কুলত এই দিল্লী পাব্লিক স্কুল খন যে, তাত মানে কিবা য়গান, তই পাতিছিলে, তেতিয়া তাৰ লগৰ এটা তাৰ মানে মাক বাপেক হল আমাৰ দেউতাৰ মানে লগৰ বাপেকজন
উম উম
একেলগে গ'লো তেতিয়া সিহঁতলোকে মানে ক'লে যে ওপৰত আমি এনেকে বুলে কিবা বাৰ্থডে পাৰ্টি হওক কিবা হওক এনেকে অৰ্গেনাইজ হে কৰো
উম
কাৰণে ইয়াতো তলতে বহিব লাগিব কলে কিন্তু যে খালী নাছিলে কাৰণে আমি ওলাই আহিবও নোৱাৰো তেখেতলোকে মানে বুলিবা ইমান খিনি কাষ্টমাৰ গুচি গ'লে তেখেতলোকৰো লোকচান হয় ন তেতিয়া অ তেতিয়া ক'লে আৰু যে বোলিব হ'ব দিয়ক নহ'লে আপোনালোকৰ কাৰণে আমি খুলি দিছো আৰু কোনো নাই যিহেতু ওপৰত
উম
সেনেকে কলে সেইদিনা মানে একো নাছিলে যেনিবা সেই তেনেকে আমি ওপৰত বহিলো যেন ক
উম বাৰু দেচোন হ'ব দে মই এ মা ওচৰ পৰা আহোগে মাতিছিলে
অ হ'ব দে নহ'লে উম উ